অ' বন্ধু কি কৰি আছা! অঁ আছোঁ, আছোঁ! বহুত দিনৰ মূৰত আৰু কথা পাতিলোঁ আজি।
হয়ঁ হয়ঁ ময়ো বহুত দিনৰ মুৰত কথা পাতিলোঁ আৰু তোমাৰ লগত। এইকেদিন কথা পতা হৈৱাই নাছিল ন।
হয়ঁ হয়ঁ! বাকী খবৰ পাতি ভাল?
খবৰ আছো দিয়া তোমাৰ?
উমঁ আছো এ বেমাৰে ৰবা মোৰ।
কি বেমাৰ হৈ আছে।
এই বেমাৰ মানে অলপমান গেছৰ প্ৰব্লেম হৈ আছে।
এ গেছৰ প্ৰব্লেম- অঁ যি'টি খাদ্য খোৱা চাগে।
এই ঠেইয়ে আৰ
ইমান নাখাবা বাহিৰা বস্তু।
উমঁ এতিয়া কমাই দিছো ৰ'বা এতিয়া ফাষ্ট ফুড খাবৰে নাই।
উমঁ ফাষ্ট ফুড বুলি নহয় আমাৰ বহুত কিছুমান বস্তু আছে যিবিলাকে তোমাৰ - ধৰ, গেষ্ট্ৰিক মানে কৰে আৰু। ৰাতিপুৱা, ৰাতিপুৱা হয়! ৰাতিপুৱা, ৰাতিপুৱা শুই উঠি কিন্তে মুখ হাত মুখ, মুখ, মুখ ধুই। কিন্তু তোমাৰ গ কুমলীয়া গৰম পানী খাবা!
উমঁ উমঁ অঁ শুৱ। এসপ্তাহ মান মেডিকেলত থাকি আহিলে এই গেছৰ কাৰণে পেটৰ বিষ। পুৰা থাকিব ন উমঁ।
উমঁ! কৰ হস্পিতেলত গৈছিলা তুমি?
এ মই তোমাৰ নলবাৰী শুশ্ৰূষাত গৈছিলো।
অঁ অঁ অঁ তাত বাৰু চিকিৎসা ভালে হয় কিন্তু -
তাপ-
প্ৰাইভেট কাৰণে পইচা বহুত যায় আৰু তোমাৰ।
উমঁ গ'ল বহুত গ'ল এতিয়া ডক্তৰে আৰ যি কৈছে তাকে মানি চলি-
উমঁ এনে কেনেকুৱা ধৰণৰ- খাদ্য খাইছিলা তুমি ময়ো জানি লওঁ তাতে মোয়ো বিপদত নপৰোঁ।
কেনেকুৱা মানে তোমাৰ এই দকনৰ ফাষ্টফুড ধৰা কামত গ'লো তেনে- ফাষ্ট ফুড বিলাক খাওঁ দোকানতে তোমাৰ খুব- ঘুগনি পৰঠা চাওমিন এইবিলাক মানে বেছিকে- খোৱা যায় দু - দুপৰীয়া ভাত খাবৰে নাই মই।
সিয়ে থাট-
উমঁ উমঁ এই দুপৰীয়া আৰু আৰ- বনোৱাৰ হেলা দোকানৰ পৰা আনো অনলাইন অৰ্ডাৰ দিওঁ। সেনেকে খাওঁতে খাওঁতে।
আৰু আজিকালি আজিকালিতো তোমাৰ এই এইটোয়ে খুব ডাঙৰ সমস্যা হৈ গৈছে মানুহ বিলাকৰ। পৰ যে ৰন্ধাৰ ৰন্ধাৰ হেলাতে চবেই জমেট' হওঁক বা চুইগিত হওঁক চবেই মানে খানা অৰ্ডাৰ দিয়ে।
উমঁ!
খানা অৰ্ডাৰ দি কিন্তে- সেই পেকিং হোৱা পেকিং পেকিং কৰি অনা খাদ্যবলাক খায়। যিবিলাক ধৰি লও বহুত দিন ধৰি তাতে পেকেটত থৈও দিয়ে কিছুমানে, বা ৰাতি বনাই দিয়ে বাৰ বন। বনাই থোৱা বস্তুটো ৰাতিপুৱা বিক্ৰী কৰে এনেকুৱা।
উম উম হয়।
উম সেইবিলাক, সেইবিলাকৰ আমি আমি চাবচোন এতিয়া আমি যিবিলাক যিকোনো খাদ্য আমি নজনা নিচিন্তাকে খাই নিজৰ স্বাস্থ্যটোহে বেয়া কৰি আছো।
হয়, হয় উম, উম। আজিকালি তোমাৰ এইবিলাক ফাষ্টফুড বাদেই দিছো, চব আজিকালি ব্ৰইলে খাই আছো ব্ৰই সেইবিলাক।
আমাৰ এনেকুৱা ধুনীয়া ইমান আ ইমান ধুনীয়া, ধুনীয়া মই মানে ধৰি লও সংস্কৃতিৰ আমাৰ অসমৰ সংস্কৃতিৰ, লাৰু পিঠা হওক বিভিন্ন পিঠা আছে টেকেলি পিঠা, কলা চাপ ৰি পিঠা হে তাতত দিয়া পিঠা।
অ।
সেইবিলাক খাব লাগে তুমি ফাষ্টফুড কিবা খোৱা?
সেইবিলাক তোমাৰ চাবা দুপৰীয়া যেতিয়া ভাত টাইম হয় তোমাৰ ভাত আৰু ক'ত বনাই থাকিবা কামত যাও আহো। আহি কিনে হেলাহ লাগে তেতিয়া আৰু অনলাইনত অৰ্ডাৰ দিওঁ তেনেকে খাওঁ আৰু।
হয় নাই অনলাইন অনলাইন অৰ্ডাৰটো দিয়টো বেয়া নহয় কিন্তু কেতিয়াবা খোৱা তুমি সদায় নাখাবা, সদায় খালেতো এনেকুৱা তোৰেমাৰ হ'বয়ে। পেটৰ বিষ গেষ্ট্ৰিক অভাৰ হ'ব।
অ।
আৰু গেষ্ট্ৰিকটো বিৰাট ডাঙৰ বেমাৰ দেই কিন্তু।
হয় হয়।
মই শুনিছো দেই কিন্তু সৰুৰ পৰাই যিবিলাকৰ গেচ ঠিক থাকে ন লিভাৰ নষ্ট কৰি ফেলিব পাৰে, গেষ্ট্ৰিকে মানে।
উম উম।
হম।
বহুখানতে মানে ক্ষতি হৈছে আৰু বৰ্তমান মোৰ।
উম ত এই এইবিলাক ফাষ্টফুডজাতীয় খাদ্যবিলাক বাদ দি কিন্তে। আমাৰ যিবিলাক মানে প্ৰকৃতি বা আমাৰ ঘৰতে বনোৱা বস্তুবিলাক খাবা।
ইমান ধুনীয়া ধুনীয়া খাদ্য আছে, ফলবোকৰ খোৱা তুমি। নতুন একবাৰ গঢ়ি ললা, ফলবোকৰ খোৱা আম, কঠাল। জাম এইবিলাক আমাৰ ঘৰত পোৱা বস্তু। অমিতা মাটি কঠাল, ইমান ভাল ভাল বস্তু ত' যিবিলাক খাই আমি নিজৰ শক্তি আৰু পুনৰ জীৱিত কৰি তুলিব পাৰো।
উম উম, আজিকালি বাদ দিছো ৰ খাব এইবিলাক।
খায় আৰু আমি সাধাৰণ মানুহে চাবা ডক্তৰে কয় যে যোন মানুহে ৰাতিপুৱা সদায় এটা এটা আপেল খাই, ততেও কিন্তু মানে স্বাস্থ্যজনিত কাৰণত নপ কৰে।
হয় হয়।
হ, তেওঁৰ কোনো ৰোগ হোৱাৰ মানে চান্সে নাথাকে এটো।
উম উম।
চাব লাগে, গধূলি টাইমত মইয়ো, গধূলিৰ টাইমত ধৰি লওক ফল ফুকল খাৱেই আম হওক বা আমাৰ ঘৰত এতিয়া বৰ্তমান মাটি কঁঠাল পোৱা যায়, মাটি কঁঠাল খাওঁ। ডাঙৰ বিধৰ জামটো যি আছে সেই জাম খাও।
অ।
ভাল এইবিলাক, বৰ্তমান সময়ত কিন্তু সেই এনেকুৱা সমস্যাৰ সৃষ্টি হোৱা নাই মোৰ।
উম উম।
ফাষ্টফুডটো নাখাওঁ মই, ফাষ্টফুড বৰ্তমান সময়ত নাখাৱেই প্ৰায়।
উম নোখোৱাটোৱে ভাল তোমাৰ ফাচ ফু ফাষ্ট ফুড।
হয় সৰুতে খাইছিলোঁ।
উম।
কিন্তু ম'ম'টো ভাল বাৰু, ম'ম'ও খাই। ম'ম'টো খাব পাৰে কিন্তু এই তাৰ চুপটোহে খাব নালাগে অভাৰ যে জ্বালা দিয়ে।
উম উম হয়।
নালাগে উম।
উম উম মানে খাইখিনি মানে বহুখিনি ওম বেমাৰতো পৰি গ'লো মই।
অ এতিয়া সেইবিলাক বাদ দিয়া যি হ'ল হৈ গল। এতিয়া স্বাস্থ্যত - স্বাস্থ্যত নিজৰ স্বাস্থ্যটো কেনেদৰে ভাল কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়ে।
উম উম।
তাৰ ওপৰত বেছিকে গুৰুত্ব দিয়া।
উম উম সেইটোৱে আজিকালি তোমাৰ অ ধৰা মই
তোমাৰ ধৰি ল ব্যায়াম কৰা।
উম উম।
কোৱাচোন?
তোমাৰ ব্যা অ সেই ব্যায়াম কৰিব লাগিব, অকল তে সৰু ধৰা ভাল আঞ্জা খালেও নহয় আৰু। তেতিয়াহে তোমাৰ শৰীৰটো সুস্থ হৈ থাকিব।
উম।
উম।
ব্যায়াম কৰা তুমি ৰাতিপুৱা উঠা ৰা তিপুৱা সোনকান উঠা, উঠি কিনতে ফুৰিবলৈ যোৱা, খোজকাঢ়া তাৰপিছত তুমি দৌৰা বুক ব্যায়াম কৰা, যথেষ্টখিনি ভাল। এ বেলেগকো কৰিবা নেকি ৰানিং কৰিলে।
উম হয় হয় আৰু তোমাৰ আমি গাঁৱত থাকো যিহেতু আমি এ বহুতো ধৰা সেউজীয়া শাক পাচলি মানে একদম ফ্ৰেচ বস্তুবিলাক পাওঁ আৰু।
পাওঁ হয় হয়।
কিন্তু আ আমি সেইবিলাক নাখাওঁ কাৰণ আমাৰ তে বহুখিনি আছে না ধৰা, চহৰৰ মানুহখিনতি খিনিয়ে কিনি কিনি খায়। আমাৰ ইয়াতে এনে দিলেও আমি নাখাওঁ এনে পৰি থাকে, উম উম।
সাৰ দিয়া বেছি বস্তুবিলাকে খায় কিন্তু আমিতো ডাইৰেক্ট সাৰ নিদিয়াকৈ খাব পাৰোঁ। যিয়ে আমাৰ চকুৰ দৃষ্টিশক্তি আনে ভিটামিন দিয়ে আমাক হয়নে নাই সেইবিলাক বস্তু আমি নাখাও খাও বাৰু কম পৰিমাণে খাও
উম উম
আমাৰ মই মই শুনিছো দেই কিন্তু যে শাক পাচলিৰ বহুত পৰিমাণে ফাইবাৰ থাকে শাক পাচলি খালে মানে আমাৰ পাচন প্ৰক্ৰিয়াটোও ভালে থাকে শৌচ পেচাব খোলা হয় ধৰি লওক আপোনাৰ যেতিয়া অহ শৌচ না আমি চবে নহয় তেওঁলোকৰ বাবেও ভাল শাক পাচলি তাৰপিছত আছে শিলিকা আমলখি হা কোমোৰা এইবিলাক খাব লাগে ভিটামিন চিটামিনো ভাল এইবিলাক তোমাৰ কেলচিয়ামৰ কাৰণেও ভাল। যথেষ্টখিনি সহায় কৰে আমাক। মই সৰুৰ পৰাই যথেষ্ট পৰিমণে খাইছো দেই আমাৰ ঘৰতে আছে শিলিখা খাইছো আমলখি খাইছো যথেষ্ট পৰিমণে যাৰ ফলত বৰ্তমান সময়ত মোৰ একো প্ৰব্লেম হোৱা নাই
অ
এতিয়াও বৰ্তমান চুলি আমাৰ চুলিৰ যোনটো মানে গ্ৰোথ সেই গ্ৰোথটো ব ৰ্তমান পৰিমাণত ঠিকে আছে এতিয়া মোৰ মোতকে সৰু ল'ৰাৰো চুলি পকি গৈছে আজিৰ সময়ত
অ হয় বহুখিনি মইও দেখিছো উম
মোতকে সৰু ল'ৰাৰ চুলি নোহোৱা হ'ব ধৰিছে। এতিয়া ভাবা তুমি কেনেকোৱা মানে পৰিৱেশ হৈ গৈছে ৰাসায়নিক সাৰ আমি বেছি অত্যাধিক পৰিমাণত ব্যৱহাৰ কৰোতে হেনে আৰু যিমানে দিনবলাক যাই আছে যিমানে দিন যাই আছে মানে নতুন নতুন প্ৰজন্ম আহি আছে সিমানে মানে তোমাৰ মানুহ বিলাক আগৰ দৰে সেনেকোৱা ডাঙৰ দীঘল সেনেকোৱা মানুহবিলাক নাই আৰু এতিয়া চব সৰু সৰু হৈ যায় আছে মানুহবিলাক লক্ষ্য কৰিছা নে তুমি ক'বাত দুই এজনহে দীঘল বা ওখ থাকে
হয় আগতে তোমাৰ মানুহ বিলাকক মানে দেখিলে ভয় লাগি আছিল কি ডাঙৰ দীঘল বা শকত আৰু একদম বলবান আছিল।
হয় তেওঁলোকে ভাল বস্তু খাইছিল নিজে কষ্ট কৰিছিল শ্ৰম কৰিছিল এতিয়া আমি কোৱা আমি জানোৱে যে এতিয়া প্ৰযুক্তিবি দ্যা অহাৰ লগে লগে আমি এলেহুৱা হৈ গৈছো মানুহ বিলাক নিজে হাতেৰে কাম একো ন কৰে, চব যন্ত্ৰ পাতিৰ ওপৰতে নিৰ্ভৰ কৰো।
অ
সেইবাবে এনেকোৱা হৈছে আমাৰ আৰু আৰু তুমি ভাবানে এনেই যে
যে সকলোৰে ঘৰত এখন শাক পাচলিৰ বাগিচা এখন থাকিবই লাগে
উম উম উম লাগে লাগে
আনি ৰোৱাতো এটা ভাল অভ্যাসো হ'ল বা যেতিয়া ফুল ফ ধৰি লওক ফল ফুলিব তেতিয়া আৰু বেছি ভাল লাগে কিবা নিজৰ ধৰি লও সৰু ল'ৰা ছোৱালীক আ মানে লালন পালন কৰি ডাঙৰ কৰা যেন লাগে।
উম উম
হয়নে?
অ', হয় হয়। তোমাৰ মানে ঘৰুৱাভাৱেও আমি এনে আজৰি টাইমত মানে এনে খেতি কৰি থাকিব লাগে অলপকে হ'লেও।
হয় হয়, বাৰীৰ পিছতে কৰিব পাৰি আমাৰ খেতি। খেতিয়কৰি ইমান মানুহে আজি বৰ্তমান সময়ত বাহিৰা বস্তু নাখায়েই, নিজে খেতি কৰি নিজে খায়। হম
এই বন্ধু আজিলৈ এৰিছো আৰু।
অ', ভাল লাগিল বাৰু তোমাৰ তোমাৰ পৰা মই বহুত কথা শিকিলো ধন্যবাদ